হেল্ল'
অ', মই এনেই মানে অ' শুই আছিলো। তুমি কি কৰি আছা?
মইয়ো এনে বহি আছিলো।
অ', বাকী খবৰ পাতি কেনে?
অ', খবৰ পাতি ভালে দিয়া, তোমাৰ?
মোৰো ভালেই বাৰু! অ' শুনা না হেৰিত যাবা নেকি? সন্ধিয়া মানে অলপমান ফুৰিব যাম বুলি ভাবিছো যাবা?
ক'ত যাবা?
এনেই তোমাৰ এই কমাৰ্চৰ ইপিনে কমাৰ্চৰ তোমাৰ অপজিত চাইডে যে কেইটামান দোকান আছে তোমাৰ। আৰু ৰাজগড়ৰ পিনে লাল-লাল ভাণ্ডাৰ বুলি এখন দোকান আছে তাতে মানে বহুত ধৰণৰ মানে চাট পাই সেইটো খাবলে মানে বহুত মানুহে যায়, তাতে যাম বুলি ভাবিছিলো।
অ', হয় নেকি, ব'লা যাওঁ তেনেহ'লে।
অ', ভাল লাগিব যায় কেনে। মই তাকে ভাবি আছো আজি যাওঁ নেকি। মানে এইকেইদিন গৈছো মই অকলে অকলে, অকলে গৈ কিনে ভাল নালাগে কিবা এটা। তাতে মানে অ', তাতে মানে সদায় মানুহৰ ভিৰ থাক কে মানে মানুহবোৰে সদায় খাব আহে বহুত ধুনীয়াকে বনাই চাতবোৰ। তোমাৰ কুৰকুৰে চাট থাকে তাৰ পিছত বহুত কিব কিবি চাট থাকে।
কিমান দাম মানে বস্তু বিলাকৰ চাৰ্টবিলাকৰ?
এইবোৰ তোমাৰ বিশ টকাৰ পৰা আৰম্ভ হয় এক প্লেট বিশ টকাকে হেনেকে।
ইমান কম দাম কি চাৰ্ট দিয়ে কি কি চাৰ্ট আছে তাতে?
কুৰকুৰে চাট আছে ইয়াম আ ৱাই ৱাই চাট আছে। তাৰ পিছত আৰু মিক্স চানা আছে বহুত ধৰণৰ তেনেকে কিবা চাট আছে আৰু।
উম। মই যোৱাই নাই ৰ'বা তাতে। আজিহে শুনিলো তোমাৰ মুখৰ পৰা।
এই আমাৰ কমাৰ্চ কলেজখন যে আছে তাৰে অপজিত চাইডে এনেকা এটা গলি আছে ন। তাৰে অ' তোমাৰ ৰাইট হেন্ড চাইডে ইপিনে গ'লে মানে একেবাৰে ক অ' কি কয় এইটো চান্দমাৰি পিনে যে গাড়ীবোৰ যে ৰখি থাকে যে ইমান দূৰলৈকে যাবই নালাগে সেই টো ৰাস্তাৰে মানে লাল ভান্দাৰ বুলি লিখা আছে এখন দোকান। তাৰে ভিতৰত সোমাই গ'লে হল মানে বহুত ধৰণৰ তোমাৰ চাদ আছে তাত তাতে সন্ধিয়া মানুহৰ বহুত ভিৰ মানে বহুত মানুহে যায় খাবলে ভালকে বনাই ছাদ বোৰ তাৰপিছত তোমাৰ ইয়াতে হেৰি কমাৰ্চতো মানে আজিকালি দেখা পাইছ নে বহুত দোকান খুলিছে
অ দেখিছো বহুতো দোকান খুলিছে মই মাজে সময়ে সময় পালে মই সন্ধিয়া টাইমত মানে যাওঁ কমাৰ্চত উ
সেইবোৰ সেইবোৰতো সৰু সৰু ল'ৰায়ে দোকান বোৰ খুলিছে ধৰা আমাৰ বয়সৰে হয় সেইবোৰ
সিহঁতে মানে কলেজৰ লগতে এইবোৰ মানে নিজৰে একো একোখনকে দোকান খুলিছে আৰু এতিয়াৰ পৰা মানে নিজৰ কেৰিয়াৰৰ কথা ভাবিছে আৰু সেইটো মানে ভালো কৰিছে সিহঁতে চোৱা আজিকালিটো চবেই চবে চাকৰি কৰিব নোখোজে আৰু নিজৰ বিজনেচ এটা কৰাও মানে বহুত খিনি হেৰি আৰু এতিয়া সৰুকে খুলিছে পাচলেকে গৈ ডাঙৰকে খুলিব তেনেকে।
উম ঠিকে কৈছে। বিচাৰতে কমাৰ্চৰ ওচৰ কলেজ কলেজৰ ওচৰতে যে। এ পুচকাৰ দোকান আছে পুচকা খাইছা তাতে।
অ অ মই কলেজত। গ'লে তা তাৰ পৰাই খাওঁ মানে লগৰ কেইজনীও। খাই তাতে মানে বহুত ভিৰ থাকে তুমি। যদি সন্ধিয়াও যোৱা নহয় কলেজৰ সময়তো তোমাৰ কলেজৰ লগ। ল'ৰা ছোৱালী বোৰে থাকে আৰু যদি সন্ধিয়াৰ সময়তো যোৱা তেতিয়াও মানে। ওচৰে পাজৰে বহুত হোষ্টেল থাকে যে এতিয়াও তোমাৰ কলেজৰ ল'ৰা ছোৱালীয়ে বেছি পাবা গধূলিকে আৰু বাহিৰা মানুহতো আছে আৰু বেলেগ বেলেগ জেগাৰ পৰা আহি কিনেও খাই মানে তাৰে পোচকাটো মানে চবেই বহুত বেছি ভাল পায়
ঠিকে কৈছা পিছে জানানে আজিকালি আগতে চাৰিটা দিছে দহ টকাৰ আজিকালি তিনিটা দিয়ে
উম উম বস্তুৰ দাম বাঢ়িছে বুলি সিহঁতেও মানে কমাই কমাই দিয়ে আৰু
ঠিকে কৈছা আগতে চাৰিটা দিছে এ দহ টকাৰ আজিকালি তিনিটা দিয়ে আগতো বিশ টকা খালে মোৰ পেটটো ভৰি গৈছে আজিকালি মানে ত্ৰিশ ত্ৰিশ টকা খালেও মনটো নভৰে।
অ মানে মই কি কৰো জানা। মই তাতে গ'লে যে। তাতে তোমাৰ চিকেন পকৰা এ চিকেন পপ। এখন এনেকুৱা এখন দোকান আছে যে কে এফ চি দুখন তিনিখন দোকান আছে। তাৰ পিছত তোমাৰ ম'ম' চ'ম'তো আছেই। মানে গোটেই একেবাৰে লাইন লাইন কে দোকান বোৰ খুলিছে সিহঁতে চবে একেলগে। ত' প্ৰথমতে তো মই ফুচকা খাম বিশ ত্ৰিশ টকা মানৰ তাৰপিছত। তাৰ পিছত তোমাৰ চিকেন পকৰা বা চিকেন পপকন খাম সেইটোও খাই ভাল লাগে। তাৰপিছত তোমাৰ। হেৰি খাম ম'ম' এক প্লেট মান খালো মানে ভেজ। ম'ম'টোৱে ভেজ ম'ম' চিকেন ম'ম' দুইটাই মানে। তাৰ পিছত তোমাৰ একেবাৰে লাষ্টত আইচ। ক্ৰীমৰ এখন দোকান থাকে লাষ্টত নহয় পুচকাৰ আগতে থাকে দোকানখন। লাষ্টত মানে আইচক্ৰীমটো। আইচক্ৰীম মই নাখাওঁ মই তাৰে চেকটোহে খাওঁ খাই ভাল পাওঁ ত' তেনেকে খাই কিনে আহো মানে। কেতিয়াবা যদি এনে ঘৰত থাকিলে ভাল নালাগে এনেকে মানে ওলায় যা যাওঁ আৰু সন্ধিয়াকে, অলপমান তোমাৰ ব্ৰিজত। ব্ৰিজৰ ওপৰত খোজ কাঢ়িও আহো মানে ভাল লাগে মানে এতিয়া চানমাৰি যি যিখন ব্ৰিজ বনাইছে ন বহুত মানে বেয়া কৰি দিছে আগতে খোজ কাঢ়িব পোৰা দীঘলীয়া লাইনটো আছিল এতিয়া আকৌ কি ৰাস্তা বনাই দিছে ন। ৰাস্তা ভাল নালাগে এতিয়া উম উম। এতিয়াহে বেছি ট্ৰেফিক জাম হৈছে আগতে হোৱাই নাছিল আগতেই ধুনীয়া আছিল। চানমাৰি ব্ৰিজখন।
উম আৰু ইমান চাউণ্ড আহি থাকে গাড়ী বিলাকৰ ভাল নালাগে এতিয়া যাই কেনে।
উম। আগতে যাতে মানুহে অ এ মানে ব্ৰিজৰ কাষত বহি আছিল ন জাগাত। আজিকালি তোমাৰ মানুহ নাথাকেই কাৰণ গাড়ী মটৰ ইমান বেছি হৈছে।
ঠিকেই কৈছা।
ব্ৰিজখন তেনেকে বনোৱাৰ ভাল লগা নাই।
উম ঠিকে কৈছা মোৰো বেছি ট্ৰেফিক হৈ গৈছে এতিয়া।
উম মানে আগতেইতো ভাল আছি। আছিল নহ কি ধুনীয়া আছিল জাগাখিনি জাগাখিনিও মানে বেয়া কৰি দিলে। মানুহ তাতে বহিব নাযায় আজিকালি আৰু ইমান গাড়ী মট টৰ ইপাৰৰ পৰা সিপাৰ যাবলৈ মানে মা মোৰ ভয় লগা হৈছে ইমান গাড়ী, মানে চাৰি চাৰিটা ফালৰ পৰা গাড়ী অহা যোৱা কৰেতো সেইটো কাৰনে ছাগে।
পিছে আজি সন্ধিয়া কি কি খাবা বুলি ভাবিছা?
আজি ম'ম' খাবা নেকি ম'ম'?
অ খাব পাৰি ম'ম।
উম ম'ম' খাব পাৰি। তাৰ পিছত এই চানমাৰি বাছ ষ্টেণ্ড যে আছে।
উম।
তাৰে অপজিতত যে দোকানখন আছে তাতে তোমাক। বহুত ভাল ভাল মানে হোটেল আছে ন, তাতে বহুত ভাল ভাল হেৰি পায় তোমাৰ, চেজুৱান ম'ম'। আ চেজুৱান, তোমাৰ নুডলছ পাই, তাৰপিছত চিকেন টিক্কা, বিৰিয়ানী, এনেকুৱা ধৰণৰ বস্তু পায় তাতেও যাব পাৰি। মানে যাই কিনে ভাল লাগিব তাতেও।
অ'কেতিয়া গৈছা পিছে।
যাব পাৰি ন।
উম উম
তাতে কি হয় দাম বোৰো অলপমান বেছি আৰু।
ঠিকে কৈছা দাম ৰেষ্টৰেট ৰেষ্টৰেণ্ট বুলি কলেইতো দাম বেছি মান তুমি এনে খোলাত যাবা তুমি ৰেষ্টুৰেণ্ট কে ভাল খানা পাবা তথাপি তোমাৰ অলপ দাম কমতে পাবা। আৰু ৰেষ্টষ্টুৰণ্ট বুলি ক'লে দাম বহুত।
উম! উম!
পিছে ম'ম' খাম দিয়া ম'ম' আৰু চিকেন পকৰা।
অ' চিকেন পকৰা বা চিকেন কোনটো হব পাৰা এইটো, কে এফ ছি দোকান খনত। আগতে তোমাৰ এক প্লেট হেৰি আছিলে ইয়াতে চিকেন পফকন টো পঞ্চাশ টকা আছিল।
এতিয়া সি এশ টকা কৰি দিছে এক প্লেটতে।
ঠিকে কৈছা মইয়ো খাইছিলো, আগতে নহ চিকেন যে তোমাৰ পকৰা টো কে এফ ছি ষ্টাইলত। সেইটো তোমাৰ বনলেছ আছিলে মানে বনলেছ আছিলে। আজিকালি আজিকালি ব'ন আৰু ব'নলেছ মিক্স কৰি দিয়ে, ভালে নালাগে খাই কিনে।
উম বেছিভাগ তোমাৰ হাড়দিবোৰ থাকে।
অ' ভালে ন মাংস নাথাকেই আৰু ইমান সৰু সৰু পা চতা পিচ দিয়ে তোমাক শান্তি নালাগে খাই কিনে। অলপমান ডাঙৰ ডাঙৰ হ'লে
মই পিছে ঘৰতো ঘৰত বনাব পাৰো মই কে এফ ছি ষ্টাইলত চিকেন পকোৰা, পপকৰ্ণ
হয় নেকি? ত' তোমাৰ ঘৰতে যাওঁ নহ'লে আজি?
অ' আহা, আহিব পাৰা কিন্তু পইচা যত তাতে খৰচা হোৱা বাদ দি ঘৰত খৰচা হব একে কথা।
ঘৰত আকৌ তোমাৰ হেৰি হ'ব নহয় অ ত আৰু কষ্ট বেছি হৈ যাব।
এইটোয়ে হয় আকৌ, কিন্তু বাহিৰত গ'লে অলপমান ফুৰিও অহা যায় খাইও অহা যায় ঘৰত ঘৰত ধৰাচোন
অ সন্ধিয় কে খোজ কঢ়িব পাৰিবা ভাল লাগিব।
উম
ঘৰতটো মইতো যাওঁৱে মানে মই প্ৰায়ে যাওঁ তোমাৰ কোনো নগলে মই অকলে যাওঁ। কেতিয়াবা কেতিয়াবা তোমাৰ ধৰা ভন্টিৰ লগত গ'লো, অকল মই চানমাৰিতে নাযাওঁ তোমাৰ তিনিআলিৰ পিনেও এটা ফুচকা দোকান আছে।
অ, অ এই বৃন্দাবন গাৰ্ডেনৰ ওচৰত যে
অ, অ সেইটো সেইটোত খাইছা নে?
খাইছো বহুত ভাল লাগে সেইটোতো ভাল লাগে বহুত।
অ' সেইটোতো খাই ভাল লাগে তোমাৰ
কলনী বজাৰত যে মানে কাপোৰৰ দোকান বিলাকৰ লগত এটা
অ অ অ অ সেইটো সেইটো উম উম সি আকৌ ভোত অ সি আকৌ ভোত জলকীয়াও দিয়ে ন।
উম আৰু মানুজন নাচি নাচি কেনে দি থাকে।
হয় নেকি? অহ মই খাইছো এবাৰ দুবাৰ তাৰ পৰা মানে বহুত মানুহ ভিৰ থাকে সি সেই মানুহজনৰ তাতো।
উম্, মই তিনিআলি তাতে বৃন্দাবন গাৰ্ডেনৰ ওচৰত চান মানে কমাৰ্চ কলেজত আৰু এই কলনী তাতেই, সেই তিনিটা তাতে মোৰ বহুত ভাল লাগে মানে ফুচকা খাই বহুত ভাল পাওঁ মই।
অ ময়ো মানে কেতিয়াবা মইতো সদায় তোমাৰ ফুচকা নাখাওঁৱে আৰু যেতিয়া ধৰা খাব মন যায়, এই তিনটা জাগাৰ পৰাই খাম তোমাৰ তিনিআলি তাৰ পিছত সেইয়া আমাৰ কমাৰ্চৰ সেইপিনে আৰু কলনিৰ সেই কাপোৰৰ দোকা দোকান বুলি কলা ন কাপোৰৰ দোকানৰ তাতে অ তাতে খাওঁ মানে, ভাল লাগে মানে ভালকে বনাই আৰু। আৰু সিহঁতে মানে হাইজিন মেইন মেইনটেইন কৰে। বাকীবোৰ চাবাচোন ভালকে হাইজিন মেইনটেইন নক নকৰে মানে, গ্লভ-শ্লভ নিপিন্ধে হাতত। তেতিয়া খাব ইচ্ছা নাযায়। উম উম।
ঘিন লাগে। আৰু চাবাচোন কিছুমান ফুচকাআলা চালে মানে দেহাল দেখা পালে এনেকুৱা লাগে, সেই নাখাওঁ নেকি তাৰ পৰা।
অহ লেতেৰাকে থাকে।
অ। আৰু কিছুমান তাতে গ'লে মানে এনেকুৱা লাগে ন, খাওঁ খাওঁ লাগে যে নাই খাব পাৰি ইয়াতে।
উম উম মানে চাফ-চিকুণকে থাকিলে আৰু খোৱা যায়। এতিয়া মই তোমাৰ ৰাতিপুৱাকে হা, যেতিয়া ওলাই যাওঁ তাৰে এখন দোকান আছে। এই টেকেলি পিঠা যে সেইটোও বনায়। তো তাৰ পৰা মই সদায় খাই আছিলোঁ, সদায় খাইছিলো এদিন দেখা পালোঁ যে, তাতে মানে হাইজিন মেইনটেইনে নকৰে লেতেৰা হাতেৰে দিছে তাৰ পৰা আৰু মোৰ খাবলৈ ইচ্ছা নোযোৱা হ'ল। তাৰপিছত মই মানে টেকেলী পিঠা খাব মন গ'লেও মানে তাৰে পৰা নাখাওঁ আৰু। ইমান ডাঙৰ দোকান আৰু হাই জিন মেইনটেইন নকৰে।
উম হয় নেকি?
উম।
পিছে
এ আমাৰ কমাৰ্চতে বহে দোকানখন ৰাতিপুৱা হ'লে।
এই কমাৰ্চতে মানে মই এবাৰ ম'ম' খাইছিলো বুজিছা। মানে মমটো খালোঁ, ইমান মানে ভাল লগা নাই আৰু। এ খাইছোঁ খোৱা চোৱা পিছত চালো যে ল'ৰাজন মানে মানে চিগাৰেট খাইছে সেইটো হাতেৰে চিগাৰেট খাই কেনে